হেল্ল' আহ কোৱা কি কৰিছা? ভালে ভালেই। তোমাৰ।
হা কেনেকুৱা খবৰ খাতি?
ভালে, ভালে গৰমত আৰু অৱস্থা বেয়া হৈছে।
পোৱা নাই মানে শুনি পোৱা নাই মানে স্পিকাৰ মই দিব পৰা নাই শুনি মানে শুনি পোৱা নাই অলপ জোৰছে
এই গৰমত কৈছোঁ অৱস্থা বেয়া আৰু।
অ মোৰো অৱস্থ স্থা বেয়া আৰু এই ভালুকপুঙে যোৱাহতে ভাল আছিলে নেকি ভালুকপুং যোৱাহতে ভাল আছিলে যাবা নেকি?
ভালুকপুং যাবলৈ ভালেই এতিয়া।
অ মইয়ো যাম বুলি ভাৱি মানে।
যোৱা ক'ত যাম নহ গ'লে স্কুটি নে, নে ক'ত যাম।
গ'লেই হ'ল স্কুটিতে যোৱা বাইকতে যোৱা কাৰতে যোৱা লাইন গাড়ীতে যোৱা।
অ, অ, অ এনেকে যাব পাৰি কিন্তু।
উম উ বাইক। বাইকত যাওঁ ক'লেও পাৰি বাইক আছে মোৰ।
বাইক আছে ।
উম।
তেলৰ খৰচা দুটাই মিলাই যাব পাৰিলোহেঁতে দুটাই তুমি বোলে ফিৰ্ফটি দিলা। মানে মই কৈছোঁ চাৰিশ টকাই তেল লাগে তাত গ'লে তুমি দিলা চাৰিশ মই দিলোঁ চাৰিশ। গুচি যাব পাৰিলোঁহেতেন নহ বেছি হেৰি আৰু।
উম।
টিপিত গাটো বৰ ভাল লাগে টিপিত মানে। বৰ ভাল লাগে মই গৈছোঁ নহ মানে বহুত ভাল লাগে।
গৈছোঁ ময়ো কেইবাবাৰো ভালুকপুং গৈছোঁ, গৈছোঁ, গৈছোঁ।
বহুত ভাল লাগে নহ মানে পানীটো নহ ধৰ বৰফৰ নিচিনা পানী আৰু।
উম ঠাণ্ডা, ঠাণ্ডা।
অ ঠাণ্ডা, ঠাণ্ডা কপি যাওঁ মানে মই । সিমানে ভাল লাগে। কেতিয়া যাবানো ভালুক উম যাওঁ বুলি ভাৱিছোঁ যাম কেতিয়া কোৱা না মানে ডেট কেনেকে, কেনেকে মিলাম আৰু। ৱাহ।
মিলোৱা আৰু এইকেইদিনতে এটা দিন আৰু ভাল চাই।
মানে গৰম মানে বহুত এবাৰ বোলে মই শুনিছোঁ মানে মানুহৰ মুখত কোৱা শুনিছোঁ মই গম নাপাওঁ মানে এ যোৱা নাই নহ মই।
উম।
মানে মোৰ দাদাখন মাজতে গৈ আহিছে।
অ।
এই নিখিল বুলি কয় যে।
অ।
অ সিহঁতিয়ে গৈ আহিছে মানে পানী বোলে বৰ বাঢ়িছে।
অ।
সেইকাৰণে, বৰ ৰিক্সি মানে মানুহ মৰিছে। আকৌ পাহাৰৰ পৰা যে মাটি সৰে মাটি চাটি সৰে। সেয়া হৈছে। যোৱাটো ৰিক্সি আছে বাৰু কিন্তু।
অ।
এইটো কৰিব লাগিব ভালুক পুং যাম বাৰু। এনে যাম যে কোন তাৰিখে গ'লে তোমাৰ মত ভাল হ'ব?
তোমাৰ ধৰ আজি কিমান চাৰি, আজি পাঁচ তাৰিখ হ'ল তোমাৰ। চাৰি তাৰিখ ন' পাঁচ তাৰিখ হ'ল আজি।
পাঁচ তাৰিখ, পাঁচ তাৰিখ অ'।
পাঁচ তাৰিখ হ'ল আজি পাঁচ।
অ'।
ছয় সাত, আঠ তাৰিখ মানে গ'লে ভালে হ'ব। তোমাৰ ৰ'দ চ'দো ওলাই থাকিব উম।
অ' মানে ৰ'দটো ওলালে ভাল লাগিব গাটো যে একদম ভাল নালাগিব, মানে বৰষুণ দিলে নাযাওঁ কিন্তু।
উম, বৰষুণ দিলে নাযাওঁ।
আ।
আমাৰো লগৰ কেইটামান যাম গৈছে সিহঁতেও যাব পাৰিব।
অ' যাব। এনে লগৰ কেইটা কি কি লৈ যাবনো?
চব বাইক আমাৰ।
চব বাইক, মোৰ মানে বাইক নাই। তুমি মোক লৈ যাব পাৰিবা নেকি?
যাবাগে আমাৰ লগতে উঠি।
অ' তেলৰ পইচাটো মই মিলাই দিম বাৰু, এইটো টেনচন ল'ব নালাগে।
এইবিলাক হৈ থাকিব আৰু, গ'লেই হ'ল বাইকত আমাৰ। আমি পাঁচ ছয়খন বাইক আছে আমাৰ লগৰ কেইটাৰ।
অ' গলেই হ'ল আৰু ন'?
উম।
অৰুণাচলো যাব পাৰিলোঁ, অৰুণাচলৰ জেগাটো বৰ ভাল আৰু মানে অ' কি সুন্দৰ।
অৰুণাচলত মানে এইবাৰ যোৱাটো তোমাৰ ৰিক্সি আছে অলপমান।
কিয়?
ফেচবুকত শুনা নাই বানপানী হৈছে।
অ' মানে মই শুনা নাই, মানে ফেচবুক মই ইউজ
অ' সেই ফেচবুকতে তোমাৰ মই মানে নিউজত পাইছোঁ তোমাৰ অকণমান ধৰ বানপানী হৈছে কিবা নদীত তাত বোলে ডেম খুলি দিছে তোমাৰ।
অ' ময়ো কোৱা শুনিছোঁ, মানে এবাৰ আমাৰ মানে অসমত মানে পানী নাই ন'। মানে বহুত কম পানী, তুমি দেখিছাই দেখোন। বৰষুণে দিয়া নাই, মানুহৰ মানে মাথা চাথা গৰম হৈ গৈছে বৰষু এনেকে হ'লেতো খেতি কেনেকে হ'ব তুমিয়ে কোৱা না।
সেইটোৱেতো।
সেইকাৰণে এতিয়া এৰি দিছে চাগে আমাৰ কাৰণে। এৰিও বা ঠিক নাই।
অ', মইতো আমাৰ খেতি এইবাৰ আধি দি দিছোঁ ঠাণ্ডা হ'ল।
এ, অ', এবাৰ লাখ নাই খেতি কৰিব পানীয়ে নাই, খেতি কৰিব কেনেকে? উম, তাৰ মানে খেতি ভাল নহয়, পানী নাই। পানী খেতিৰ কাৰণে প্ৰয়োজন এটা পানী, তাৰপিছত ট্ৰেক্টৰ। বহুত মানে সাৰ, ইয়াৰ বিভিন্ন ধৰণৰ প্ৰয়োজন। এইবাৰ মানে পানীয়ে নাই, বিশেষকে পানীয়ে নিচিনা দৰকাৰী বস্তু নাই। পানী
অ'।
পানীয়ে যদি নাই আমি খেতি কেনেকে কৰিম।
উম, পানীটো হলেহে তোমাৰ খেতিটো হ'ব আৰু।
অ' এইটো হয় কিন্তু, পানীটো কৰিব লাগিব যে।
সেইয়াই।
এইয়াই। পানী মানে কিয় নোহোৱা হৈছে প্ৰথম কথা আমাৰ মানুহখিনিৰ কাৰণে নোহোৱা হৈছে। বিভিন্ন ধৰণৰ গছ গছনি কাটি দিছে। জুবিন দা যোৱাৰ পিছৰ পৰা মানে বহুত বেয়া হৈছে আৰু।
অ' গছবোৰ নোৱাই হৈ গৈছে তোমাৰ। গোটেই বিল্ডিঙে বিল্ডিং এতিয়া, এতিয়াতো তুমি তেজপুৰ গুৱাহাটী যাবই নোৱাৰিবা, এনেকুৱা ৰদত।
অ'।
তোমাৰ নিজৰে
তেজপুৰত যে এতিয়া, বহুত গৰম, মানে বহুত গৰম, মানে তাত বহুত গৰম, মানে ঘামি চামি অৱস্থা নহোৱা হৈ যাব।
উম, এনেই তুমি নৰ্মেল ৰুমতে থাকিব নোৱাৰিবা তেজপুৰত আমি ধৰ এতিয়া যেনেকে বহি থাকো যে বাহিৰে চাইৰে এ তেজপুৰ পুৰত নহ'ব তোমাৰ, এচি লাগিবই তেজপুৰত।
এই এচি লাগিবই, চবৰ ঘৰতে এচি আজিকালি আৰু। এই এ চি হাৱাটো ল'লে ভাল নহয় নহয়।
এই এচি হোৱাটো লৈ লৈ যে তোমাৰ পিছলৈ কি হব ধৰ তুমি অকমান ওলাই যাবা কৰবাত। অৱস্থা নোহোৱা হব আকৌ অকন জ্ব্লি তোমাৰ ধৰ কিবা ঠাণ্ডা পালে বুলি তোমাৰ বেমাৰ হ'ব লব। সেই তেনেকুৱা হয়, মানুহতো সেই এচিড থাকি থাকি শকত হৈ যায় বগা হৈ যায় যে।
বগা হৈ যায়, কিন্তু এচি হোৱাটো ললে আমাৰ শৰীৰৰ কাৰণে বহুত বেয়া। সেইটোৱে।
এনেই কিবা ধৰ, বিজনেচ চিজনেচ কৰিম বুলি ভাবা নাই আৰু।
অঁ'।
উম
মই যে কৈ আছিলো গছ কটা কথাটো
উম
গছ যেতি আমাৰ নাই বৰষুণ কেনেকে হাব গছৰ পায়তো উদ্ভিদ কৰে গছে এৰি দিয়ে তেতিয়াতো বৰষুণতো আহে বৰষুণ এবাৰ সেইকাৰণে আমাৰ খেতি নোহোৱা হৈ যায় সেইকাৰণে গছ মানে ৰুব লাগে আমি বহুত মানে গছ নোললে আমাৰ বহুত অ মানে বহুত বেয়া আৰু
তোমাৰ অক্সিজেনৰো কমি হ'ল বৰষুণো নাই ফেলে এইয়া অৱস্থা ৰ'দৰ
উম পৃথিৱীৰ এক নম্বৰ বস্তু হ'ল গছ গছ নহলে আমি জীয়াই থাকিব নোৱাৰো
গছৰ ওপৰতে চব আধাইদ আৰু কি কবা
অঁ উদ্ভিদ মেইন আৰু।
উম।
উদ্ভিদ আমাক জীয়াই আছে আৰু উদ্ভিদ আমিও জীয়াই আছো এইটো হয় বাৰু আমি কাৰ্বন ডাই অক্সাইড নওঁ সটো
উম এতিয়া সেই ক'ব গ'লে তুমি অ গছ এজোপাৰ তলত বহি থাকিলেহে বতাহটো লাগে ধুনীয়া ধুনীয়া।
ভাল হাৱা লাগে। তুমি এটা কাহিনী শুনিছা? এই ডাঙৰ গছ বিলাক যে
অ।
ডাঙৰ গছ হে মানে ৰাতি নাইট্ৰজেন এৰি দিয়ে।
অ অ।
বহুত মানে নাইট্ৰজেন নে কিবা এটা গেছ এৰে। এ মানে এটা মা মানে কিছুমান মানুহ যে কিছুমান ডাঙৰ গছৰ ওচৰত যে শুই যায় বহুত ডাঙৰ
অ।
সিটো বহুত নাইট্ৰজেনে এৰি যায়। সেইকাৰণে আমাৰতো মানুহে নাইট্ৰজেন যিমান ল'ব নোৱাৰে। লৈ দিওঁতে ন এতিয়া মৰি যায়। মানুহে ভাৱে ভূত কিন্তু এইটো ভূত নহয় এইটো নাইট্ৰজেন যে মানে গছৰ সমান। ত চাইন্টিচৰ মতে বাৰু
তোমাৰ ভূত মানে ভূতটো আছে এতিয়াও। আমিও ক'ব নোৱাৰো নাই বুলি যে। সেই গছৰ তলত। উম গছৰ তলত শুই গলে যে মৰি যাব সেইটো মানে চাইঞ্চে উলিয়াই দিছে ধৰিতো এনেকে মৰিছে মানুহটো।
অ।
সেইটোয়ে কথা আৰু তোমাৰ। নহলে এনেই আৰু গছৰ তলত বহি থাকিলে বুলি ভূতে ডিঙি চেপি মাৰি দিলে সেইটো কথা হল নেকি?
অ এইটো হয়। মানে ভয়ে ভূত মানে ভয় কৰিলে ভূত আহিব ন গম পাইছা তুমি। তুমি চাবাচোন ৰাতি মানে উঠিবা
অ।
তাৰ পিছত এই তুমি দেখিবা মই ভূত দেখিম ভূত দেখিম। এনেকে সেনেকে ভাবি থাকিবা ডিমাগত। দৰ্জাখন খুলি দিবা তুমি সান্ড্ৰেট পাৰ্চেণ্ট ভূত দেখিবাই মই এ
অ সেই তেন সেই মনত ভাবি থাকিলে সেইটো বস্তু দেখি পাবাই তুমি।
অ।
আমি নদীত ৰাতি জাল মাৰিব যাওঁ। শ্মশান শালীৰ ওচৰত তাকো আমাৰ একো ভয়-চয় নাই।
উম। ভয় কৰিলে ভূত দেখে মানুহে।
উম। মোৰ য'ত এতিয়া তোমাৰ ফাৰ্ম আছে যে গাঁৱৰ। আমাৰতো গাওঁ এলেকা না গাঁৱৰ এলেকাৰ ওচৰত ধৰ ব্ৰইলাৰ ফাৰ্ম এই গাহৰি ফাৰ্ম চাম যে খুলিব নোৱাৰি না। মোৰ ঘৰ অকমান দূৰতকে খোলা আছে আৰু।
অ গাহৰি ফাৰ্ম। গাহৰি ফাৰ্মটো মানে! অ
সেই খোলা আছে তাতে। অ ওচৰতে শ্মশান শালিও আছে তাতে আৰু মই ভয় কৰি নাথাকিলে হ'ব আৰু। ৰাতি মই তাতে থাকোগে।
গাহৰিটো মানে তুমি পোহা যে দানা কি কি খোৱা?
দানা মোৰ তোমাৰ এক টাইম থাকিব কচুৰ
অঁ।
এতিয়া ধৰ মই হাজিৰা লগাই থৈ দিয়া আছে না। কচু কাটি লৈ এতিয়া কাটি লৈ যাব সিজাব দু দুপৰীয়া টাইমত তোমাৰ কচুটো দিওঁ। বাকী এনে দুই টাইম তোমাৰ লংঘৰৰ খানা আহে আৰ্মিৰ লংঘৰ যে
আকৌ চোৱা ভাত, দিয়া নে নাই?
চোৱা ভাত সেয়াই, চোৱা ভাতেই, লংঘৰৰ চোৱা ভাত বিলাক যে, সেইবিলাকে। আৰু এতিয়া ধৰক গৰমত মানে, গাহৰিটোৱে বেছিভাগ মানে, কচুটো খাব নোখোজে না।
অ।
হেয়াই ভাত খুৱাও এতিয়া, বেছি ভাগে। ভ-ভাত আৰু ধৰ গাহৰিটো ঠাণ্ডা ৰাখিবৰ কাৰণে তোমাৰ, এনেই ধৰ তাত, তাৰ লগতে চাপৰ-চাপৰ মিলাই খুৱাই দিওঁ।
অ' চাপৰ-চাপৰ আৰু গাহৰিতটো, পুহিলেতো পুখুৰী এটা লাগিবই। মানে গাহৰি, গৰমটো সহ্য কৰিব নোৱাৰে।
অ' নোৱাৰে। তোমাৰ লেতেৰাত ৰাখিলেও ধৰ বেমাৰ হয়, এনি টাইম, মটৰ এৰি থৈ দিব লাগে। প পাৰ কৰি পেলাই যে। তুমি তাতে ভিতৰত এনেকুৱা ধৰ, পানী এৰি থৈ দিব লাগে, গাহৰিটো তাতে ধুনীয়াকে থাকে।
এনেই মই গাহৰি পুহিম বুলি ভাবিছো বাৰুে। মানে, গাহৰিতো প্ৰফিট আছে নে? তোমাৰ মতে আছে ন'।
এ প্ৰফিট আছে, তোমাৰ বহুত প্ৰফিট আছে। খালি তুমি যোনটো ভিটামিন দিয়ে নহয়, গাহৰিত। তেতিয়া তুমি, মই এটা কথা কৈছো তুমি মানে ধৰ, যিকোনো বস্তু এটা ডাঙৰ কৰিব হলে যে, অলপ হ'লেও, অলপ ভিটামিন দিবই লাগিব। তাৰ তেতিয়াহে গ্ৰথ' টো ধৰ, অকণমান বাঢ়ে আৰু ডাঙৰ নিচিনা দেখিবা তুমি। মোৰো মানে ভিটামিন দিও ধৰ, এতিয়া গৰমত ভিটামিন দিব নালাগে কোনো গাহৰিক। গৰমত মানে ভিটামিন টো দি দিলে, তোমাৰ ধৰ কি হয়, গাহৰিটোৰ বেছি গৰম উঠে, মানে ভিটামিন দিলে।
অ।
সেই গৰম উঠাৰ ফলত মানে, বেমাৰ লাগি, গাহৰিটো মৰি যোৱা চান্স থাকে আৰু।
অ', মানে তোমাৰ এক্সপিৰিয়েঞ্চ বহুত আছে ন' গাহৰি পুহা মানে, তোমাৰ বহুত দিন হ'ল।
মোৰ হৈ গ'ল, মোৰ বছৰ হৈ গ'ল, গাহৰি ব্ৰইলাৰৰ ওপৰত।
অ' মই গাহৰি পুহিম বুলি ভাবিছো। তুমি এটাত, কিমানকে বিক্ৰী কৰা নোঁ?
এটা মানে মোৰ, পোৱালি লোৱা যদি মোৰ পা ধৰ, তুমি বেছি চে বেছি, দুই হেজাৰ মানত লৈ যাব পাৰিবা। এম-এমাহীয়া, এমহীয়া পোৱালি আৰু তেনেকুৱা ধৰ, এমাহ হৈছে তেনেকুৱা।
অ' ময়ো ভাবিছোঁ, ফাৰ্ম এটা খুলিম বুলি ভাবিছো।
উম, তুমি মানে পাৰিবা ধৰ, প্ৰথমতে ফাৰ্ম খন খুলিলে এটা কথা কৈ দিওঁ মই, গাহৰি ফাৰ্ম, যদি খোলা মই কৈছো, মানে চব তলৰ বস্তু বিলাক ন' চব পকাৰ কৰিবা, ব মানে গাহৰি ফাৰ্ম খন যে, তুমি ভাবিবা যে, বোকা ৰাখ ম গাহৰিটো, বোকাত নাৰাখিবা কিন্তু।
অ' অ'।
বোকাত ৰাখিলে কি হয় মানে, গাহৰিটো পটককে বেমাই ধৰি লয়। উম, অ' আৰু এতিয়া ধৰ তোমাৰ গৰম দিন যে গাহৰিটো মানে এবাৰ এবাৰ তুমি ধৰ যেতিয়া অলপমান গছ চছ ৰুই দিবা ওচৰত পাৰিলে ফ্ৰাম খনৰ ওচৰত তাৰ পিছত উম অ' গৰমতো নালাগে তেতিয়া অলপ চা চাহো পৰি থাকিবতো তাৰপিছত আহ মানে ধৰক অ'
হ'ব দিয়া অকণমান দেৰিকে কল কৰিম।
অ' হ'ব হ'ব।
হ'ব হ'ব এ কল কৰি আছো অকমান দেৰিকে মানে গাহৰিৰ কথা সুধিম।